হেল্ল'।
অহ' শুনা পাইছা নাই।
অ শুনিছো শুনিছো
অহ' কি কৰি আছা?
তোমাৰ বিছনাতে, অকণমান বাগৰি আছো।
অ অ ভাত পানী খালা
ভাত পানী খাম আৰু এতিয়া হৈছে আৰু বনাই আছে
অ', অ', অ'।
তুমি খালা নে?
এ মই তোমাৰ এই জাৰ্ষ্ট খাই উঠিছো।
অ অ
অহ'। বাকী খবৰ খাতি কোৱাচোন।
খবৰ খাতি ভালেই তোমালোকৰ কেনেকুৱা
আমাৰো ভালেই, ভালে বাৰু দেই, বাকী মা হঁতৰ খবৰ খাতি ভাল।
উম' মা হঁতৰ ভাল, ভাল।
অ অ
তুমি কি কৰি আছানো
এ মই মানে, তোমাৰ এই প্ৰাৰ্থনা কৰিবলৈ গৈছিলো। প্ৰাৰ্থনা, প্ৰাৰ্থনা কৰি আহিছো হে মানে এতিয়া জাৰ্ষ্ট। মানে কি হ'ল মই তোমাৰ আজি এফালে গৈছিলো দেই, মানে তোমাৰ এই ফুৰিবলৈ গৈছিলো। অকমান এ ফুৰি আহি মানে তোমাৰ মানে আজি অহা মানে অকণমান দেৰি হৈ গ'ল, তোমাৰ মানে মই সেই। নটামান বজাত পাই আছোহি হে আহি।
অহ', অহ'।
ক মানে প্ৰাৰ্থনাটো মানে মই কৰো দেই মাজে মাজে ত বোলো আজি প্ৰাৰ্থনাটো অকমান কৈ দিওঁ দেৰিকে হ'লেও কৰিছো আৰু প্ৰাৰ্থনাটো কৰি মেলি আহিছো আৰু এতিয়া।
ঠিকে আছে। ঠিকে আছে।
তাকে, সেই। আজিকালি কি গম পাইছা নাই সেই প্ৰাৰ্থনাৰ ওপৰতে অকণমান কথা অকমান পাতিম বুলি ভাবিছিলো তোমাৰ হতে
অ ঠিকে আছে কোৱাচোন কোৱা
আজিকালি তোমাৰ মানুহবিলাকে প্ৰাৰ্থনা কৰিবলৈ মন নকৰা হ'ল নহয় গম পাইছে
মন নকয়, হয়।
আজিকালি চাবাচোন প্ৰাৰ্থনা নকৰেই মানুহে বহুতে
উম' নকয় অ'।
তোমাৰ যদি, মানে। কাৰোবাক যদি কি তুমি যদি প্ৰাৰ্থনা কৰা নে বুলি সোধা তেনেহলে ক'ব কেলে পাৰা নাই। কৰিব লাগে কি কথা তেনেকে মানে উভতি আহে মানে
উভতি আহে, অহ।
তোমাৰ, মানে কি গম পাইছা নাই, প্ৰাৰ্থনাটো আচলতে। তুমি মনৰ ভিতৰৰ পৰাও কৰিব পাৰা দেই সেইটো তোমাৰ লগত কথা, কিন্তু মানে প্ৰাৰ্থনাটো কৰিলে আচলতে মনতটো কিবা এটা ভাল লাগে।
ভাল লাগে হয়
মনটো আচলতে ভাল লাগে প্ৰাৰ্থনা কৰিব লাগে সেইকাৰণে আৰু আৰু কি মানে, মানুহ বিলাকে তোমাৰ প্ৰাৰ্থনা নকৰে। এটা ভাবিয়ে প্ৰাৰ্থনা নকৰে কি ভাবি প্ৰাৰ্থনা নকৰে গম পাইছা নাই এনে সিহঁতৰ প্ৰশ্ন এটাই, আমিতো আজিলৈকে ভগৱানক দেখা নাই।
হয় হয়
ভগৱানক আজিলৈকে আমি দেখা নাই, ভগৱানৰ আজিলৈকে অ আছে বুলি আচলতে আজিলৈকে গমো পোৱা নাই, হয় নহয়? হয় মানে গম গম পাইছো মানে তোমাৰ ধৰি লোৱা এতিয়া তোমাৰ এই ভাগত তোমাৰ কুৰানদেৱ এনেকুৱা ধৰণৰ সেইবিলাকত আমি গম পাইছো যে ভগৱান আছে। হয় নহয়? কিন্তু ৰিয়েলকে কোনো দেখা নাই হয় ন কোনেও লগ পোৱা নাই, হয় নহয়? আচলতে সেইটো ভাবে মানুহে ভাবে যে অ ভগৱানক আজিলৈকে লগেই পোৱা নাই আজিলৈকে দেখাই নাই গতিকে আমি আছেনে নাই আমি কেনেকে ভাবিম। আমি কেনেকে মানে বিশ্বাস কৰিম যে আছে বুলি সেইটো সেই ভাবি মানে আচলতে কি হয় তোমাৰ কিছু সংখ্যক লোকে মানে সেই প্ৰাৰ্থনা নকৰে। আৰু প্ৰাৰ্থনাাৰ পৰা দূৰত থাকে কিন্তু আচলতে কি গম পাইছ নাই প্ৰাৰ্থনাাটো আচলতে এটা শক্তি বুলি ক'ব পাৰি গম পাইছানে তুমি চাবাচোন তোমাৰ তুমি যেতিয়া প্ৰাৰ্থনা কৰি আহিবা তোমাৰ মনটো কিমান ফ্ৰেছ হৈ থাকে চাবাচোন তুমি এবাৰ।
ভাল লাগে মনটো হয়
মনটো একদম পুৰা সবল হৈ থাকে চাবাচোন।
হয়, হয়।
আৰু কি গম পাইছ নাই আমাৰ প্ৰাৰ্থনাটো প্ৰাৰ্থনাটো আমাৰ এটা মানে বিশ্বাস গম পাইছা নাই
হয় হয়
আমি প্ৰাৰ্থনাৰ জৰিয়তে তোমাৰ বহুত কিবা কিবি কৰিব পাৰো আৰু আমি আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ। সেই প্ৰাৰ্থনাটোে আচলতে আমাৰ যদি বৈজ্ঞানিক ফালে বৈজ্ঞানিক দৃষ্টিভংগীৰে চাওঁ দেই
চাওঁ হয়
প্ৰাৰ্থনাটো যদি কৰো প্ৰাৰ্থনাটোৱে আমাৰ কি কৰে গম পাইছানে? আমি আমি যি আচলতে মেডিটেশ্যন কৰো গম পাইছ নে মেডিটেশচন শব্দটো শুনিছা নিশ্চয়
শুনিছো শুনিছো হয়
প্ৰাৰ্থনা কৰিলে কি হয় আমাৰ সেই মেডিটেশনৰ দৰে হয় মানে প্ৰাৰ্থনাটো এটা মেডি মেডিটেশনৰ নিচিনা হয়।
হয় হয়
কৰিলে তোমাৰ যিখিনি অ তুমি ফল লাভ কৰিবা আচলতে এটা প্ৰাৰ্থনা কৰাৰ লগে লগেও তোমাৰ সেই প্ৰাৰ্থনাৰ পৰা সেই মেডেটেচনৰ নিচিনাই আচলতে গুণখিনি লাভ
লাভ কৰে হয় হয়।
গতিকে আচলতে সেই প্ৰাৰ্থনাটো কৰিব লাগে গম পাইছা নাই। আৰু আমাৰ হিন্দু ধৰ্মত আচলতে প্ৰাৰ্থনাটো এটা বহুত ভাল বস্তু আমি সকলোৱে প্ৰাৰ্থনা কৰিব লাগে দেই প্ৰাৰ্থনা কৰিলে তোমাৰ মনটো শান্ত শান্ত থাকে শান্ত হৈ থাকে আৰু মানে তোমাৰ বহুত কিবা কিবি এইটো আচলতে আমাৰ এটা বিশ্বাস। ভগৱানক আজিলৈকে কোনেও লগ পোৱা নাই হয়নে নহয়?
হয় হয়।
এ তোমাক এতিয়া মই সেই কথা নকওঁ আৰু আচলতে মই সেইটো কথা তোমাক বুজাব নোৱাৰো গম পাইছা নাই। কাৰণ তুমি তুমি তুমি চোৱা দেই। সেই প্ৰাচীন কালৰ কথাটো তুমি জানাই হয়ে নহয়।
জানো জানো হয়।
ধৰি লোৱা, অহ, ঋষি মুনিসকল আছিল।
হয় হয়।
এই ঋষি মুনি সকলে তোমাৰ কি কৰে তোমাৰ কেইবা বছৰো তোমাৰ গোটেই যুগ যুগ ধৰি তপ। তপস্যাৰ ফলতো ইমান তোমাৰ মেডিটেশচন কৰে তপস্যা কৰে। সেই তপস্যাৰ ফলতে আচলতে যি। অহ' ভগৱানৰ আচলতে অস্তিত্য লাভ কৰিব নোৱাৰে, অস্তিত্ব আজিলৈকে। দেখা নাই হয় নহয় যিয়ে আচলতে ইমান ম ইমান তোমাৰ কঠোৰ তপস্যৰ ফলতো ভগৱানৰ অস্তিত্ব লাভ কৰা নাই। ভগৱানৰ অস্তিত্বক দেখা নাই আজিলৈকে। এক তেনে ক্ষেত্ৰত যদি আমি আমাৰ মানুহৰ তুলনা কৰি চাও গম পাইছা হয় নাই, আমি এই অধম মানুহবোৰে আমি এক মিনিট বা দুই মিনিট প্ৰাৰ্থনা কৰি জানো আমি ভগৱানৰ অস্তিত্ব লাভ কৰিব পাৰিম।
হয়, সেইটো নোৱাৰো বাৰু, হয়।
এইটো কথাটো আচলতে এটা কিবা মূৰ্খামীৰ নিচিনা নহয়নে বাৰু।
হয়, হয়।
এতিয়া। সেয়ে আগৰ দিনৰ মানুহ, তোমাৰ ঋষিমুনি সকলে তোমাৰ ইমান যুগ যুগ তপস্যা। সচা কৰিও, যি ভগৱানৰ আচলতে। অকমানো দৰ্শন নাপায়, তেনেকুৱা আমি কেনেকে পাম বাৰু। তাকো আমি হৈছো পাপি মহাপাপি হয় নহয়? তেওঁওলোকতো আ আচলতে ঋষিমুনি সকলতো পাপিও নাছিলে, হয় নে নহয়।
হয়, হয়।
একদম সত্যবাদী। সত্য কথা কয় সদায়। কিন্তু আমিতো প্ৰতি। এইটো কথাৰ পিছৰে তোমাৰ, আমি সদায় আচলতে ভুলটোহে কওঁ হয় নে নহয়। আমি কেতিয়াও শুদ্ধ কথা নকওঁ, আমি সদায় মিছা কথা কওঁ হয় নহয়? আমি কেতিয়া এতিয়া সত্য কথা নকওঁ এই আচলতে। সত্য কথা কওঁ কিন্তু, খুব কম কওঁ।
কম কও হয়।
কিন্তু আচলতে, সেই ঋষিমুনিসকলে সত্যত থাকিওঁ আচলতে। ভগৱানৰ অস্তিত্ব লাভ কৰিবলৈ বহুত কঠিন আছিল। হয়তো বহুত বহুত যুগৰ মূৰত বহুত কম সংখ্যক ঋষি মুনিয়েহে আচলতে ভগৱানক দেখিছে বা ভগৱানৰ দৰ্শন পাইছে, গম পাইছা নাই।
পাইছে। হয়, হয়।
গতিকে, আমি সেইটো আমি যে ভগৱানক যে, কেতিয়াবা আমি দেখিম। ভগৱানৰ যদি, ভগৱানৰ আমি কেতিয়াবা যে দৰ্শন লাভ কৰিম। সেই আচলতে সেইটো কল্পনা আমি কৰিব নালাগে, আমি সেই প্ৰাৰ্থনাটোক এটা তোমাৰ। বিশ্বাস হিচাপে লৈ, আমি সেইটো আমাৰ। অহ' সেইটো আমাৰ আত্মবিশ্বাস হিচাপে লৈ মেলি আমি সেইটো, প্ৰাৰ্থনাটো কৰিব লাগে।
কৰিব লাগে।
মই তোমাক কলোএই মেডিটৈচনৰ কাম কৰে। গতিকে সেই সেইকাৰণে আমি প্ৰাৰ্থনাৰ, ওপৰত অকণমান গুৰুত্ব প্ৰদান কৰিব লাগে।
লাগে, লাগে হয়।
তুমি কি ভাবা, আমি প্ৰাৰ্থনা কৰাটো ভালনে নে বেয়া বাৰু।
হয় এতিয়া তুমি কৈছা যিহেতু প্ৰাৰ্থনাটোৱে আমাৰ মেডিটেশ্যনৰ নিচিনা কাম কৰে। গতিকে, যিটো বস্তু। এতিয়া আমাৰ আত্মশক্তি বঢ়াই, বা আমাৰ মন প্ৰান্ত একদম উৎফলিত কৰি তোলে। সেই বস্তুতটো কেতিয়াওঁ বেয়া হ'ব নোৱাৰে। টো সদায় ভালতে পৰিব। এই কিন্তু কি হৈছে আজিকালি যুগৰ মানুহে তুমি কৈছাই এইসমূহত মানে বি বিশ্বাস নাই সেই ভগৱানৰ ওপৰত বিশ্বাস নাই বা নিজৰ ওপৰত সেই এইটো আত্মশক্তি নাই যে প্ৰাৰ্থনাটো কৰিলে একো লাভ নহয় বুলি ভাবে। আচলতে মানুহসমূহ যিহেতু স্বাৰ্থপৰ সিহঁতে মানে কি হয় যি যিটো বস্তুৰ পৰা লাভ হয় সেইটো বস্তু হে তেওঁলোকে কৰিবলে বিচাৰে। কিন্তু, তেওঁলোকে বুজিয়ে নাপায় যে প্ৰাৰ্থনাটো কৰিলে আমাৰ নিজৰে ভাল আমাৰ ধৰা মেডিটেচনৰ কাম কৰে আমাৰ মাইণ্ডটো ফ্ৰেচ হয় তাৰপিছত আমাৰ নিজৰ ওপৰত আত্মশক্তি বাঢ়ে, সেই ক্ষেত্ৰত প্ৰাৰ্থনাটো কৰিব লাগে, আচলতে প্ৰাৰ্থনা কৰিলে আমাৰ বহুত দিশৰ পৰা আমাৰ লাভবান হ'ব পাৰো।
অ', নিশ্চয়- নিশ্চয় গতিকে- গতিকে সেইখিনি তুমিও তাৰ এটা ভাল কথা ক'লা আচলতে মানুহ বিলাকে আচলতে নিজৰ স্বাৰ্থটো চাইহে কাম কৰে।
হয়।
আৰু ভগৱানে কেতিয়াও স্বাৰ্থপৰ লোক ভাল নাপায়।
ভাল নাপায় হয়।
আমি। প্ৰাৰ্থনা কৰিব লাগে, প্ৰাৰ্থনাটো আচলতে নিজৰ- নিজৰ এটা হেৰি হা। তোমাৰ বোলে তুমি প্ৰাৰ্থনা কৰিবলৈ সময় পোৱা নাই। হয় নহয় তুমি আচলতে প্ৰাৰ্থনা যে মানুহক দেখাই কৰিব লাগিব সেইটো ক কথা নহয় গম পাইছা নাই এ তুমি অ' তুমি তুমি যদি তুমি নিজৰ মনৰ পৰা তোমাৰ ভাল মনেৰে তুমি যেতিয়া এটা প্ৰাৰ্থনা কৰা মনৰ ভিতৰতে। মনৰ ভিতৰতে যদি তুমি প্ৰাৰ্থনা নকৰিলেও তুমি যদি মনৰ ভিতৰে তুমি যদি মানে ভাল হেৰিয়ৰে। ভাল হেৰিৰে যদি তুমি কৃষ্ণ বুলিও কোৱা সেইটো আচলতে প্ৰাৰ্থনা কামেই কৰে।
প্ৰাৰ্থনা কাম কৰে হয়।
সেইকাৰণে আমি মানে ভগৱানৰ ওপৰত বিশ্বাসটো ৰাখিব লাগে গম পাইছা নাই। বিশ্বাসটো অ'-অ' বিশ্বাসটো আতহি যাবলৈ দিব নালাগে। ভগৱানৰ ওপৰত আৰু আমাৰ আচলতে এইটো এটা বহুত ভাল গুণ কি গম পাইছানে। এটা আছে মানে ভাল গুণ এটা। তোমাৰ ঘৰত তুমি প্ৰাৰ্থনা কৰা নকৰা সেইটো কথা নাই। কিন্তু আমি যেতিয়া এতিয়াও তোমাৰ ৰাস্তা দি পাৰ হৈ যাওঁ তেনে তোমাৰ নামঘৰ চামঘৰ দেখো। এ এফাগ যেতিয়া আমি নামঘৰ দেখো, তেতিয়া কি হয় আমি কিন্তু আমাৰ মূৰটো অটমেটিকেলি আমি দোৱাই দিওঁ চাবাচোন নামঘৰটোৰ উচ
হয়, সেইটো সচা কথা হয়।
টো ওচৰত তোমাৰ মূৰটো দুৱাই আমি কৃষ্ণ বুলি কৈ থৈ আহোঁ, গতিকে ত' আমাৰ গুণ আছে মানে দেই সেই সেইটো গুণ আমি ভাল বুলি ভাবো। আৰু আচলতে আমি যেতিয়া সেই নামঘৰটোৰ ওচৰত মূৰ দোৱাই আমি যেতিয়া কৃষ্ণ বুলি কৈ থৈ আহো সেইটোও আচলতে আমাৰ মানে ডাঙৰ এটা পাৰ্থনা কাম কৰে।
পাৰ্থনা
অ' আচলতে আমি অ', যদি আমি সেই তেনেকে কৃষ্ণ বুলি কওঁ মানে সৎ মনেৰে। আমি যদি সেই মোৰ দুৱাই যদি আমি কৃষ্ণ বুলি কওঁ তেনেহ'লে হয়তো আমি যিটো দিশলৈ গৈ আছো হয় নহয়। হয়তো যদি আমাৰ সেই ৰাস্তাত বা আমি গৈ থকা অৱস্থাত যদি আমাৰ অঘটনো ঘটিবলগীয়া আছিল। হয়তো আমাৰ সেই এটা শব্দ এটা কৃষ্ণ শব্দই হয়তো সেই অঘটন ৰোধো কৰিব পাৰে।
ৰোধ কৰিব পাৰে হয়।
অঘটন নঘটাকৈ আমি পাৰ হৈ যাব লাগিব, যদি অঘটন আছিলে আমাৰ কপালত যদি আমাৰ। কিবা যেনিবা অঘটনো আছিলে। স আচলতে অঘটনটো আচলতে নঘটিবও পাৰে মানে ইমান-ইমান আচলতে এটা পাৱাৰ আছে এটা কৃষ্ণ শব্দটোত। গতিকে আমি সেই প্ৰাৰ্থনাৰ ওপৰত অকমান গুৰুত্ব দিয়াতটো ভাল বুলি ভাবো আৰু মই
হয়, ভাল-ভাল।
শেনা কৰিলে মানে আমি বহুত দিশৰ পৰা আমি লাভৱান হ'ব পাৰো গতিকে সেইখিনিয়ে আজি প্ৰাৰ্থনাৰ ওপৰত ইমানখিনি কথা আলোচনা কৰিলো তোমাৰ সতে। বাকি ভাল লাগিলে, তোমাৰ সতে কথা পাতি।
হয়, মোৰো ভাল লাগিলে বাৰু দেই।
আকৌ এদিন এই বিষয়ে কথা পাতিম বাৰু।
অহ পাতিম, পাতিম বাৰু।
এতিয়া আজিলৈ ৰাখিছো আৰু এতিয়া,
অ'-অ'।